অই শুনা পাইছা? হয় বাকী ভালনে?
অ' ভালে আছো। তোমাৰ ভাল?
হয়, হয়, মোৰো ভাল। কি কৰিছা?
ঘৰতে আছিলো ৰ'বা। অকমানি এই ঘৰৰে কিবা কিবি কাম কৰি আছিলো। তুমি?
আতচ্ছা ময়ো তাকে অলপমান ঘৰটোৰ চাফ চাফাই কৰি আছিলো। তাকে ভাবিলো, হেইকাণেতো তোমাক ফোন কৰিলো তাকে ভাবিলো আজি অলপ মানে, এই পৰিষ্কাৰ পৰিছন্নতাৰ ওপৰতে কথা পাতো নেকি?
অ, অ ভালেই খুব সুন্দৰ ভাল বিষয় মানে বৰ্তমান সময়ত। এটা তুমি ভাল বিষয় এটাকে বাচিলো। যিহেতু আমি সকলোৱে পৰিষ্কাৰ পৰিচ্ছন্ন ঠাইত থকাতো দৰকাৰ, বা ঘৰখনৰ ঘৰ খনৰ অকল ঘৰখনেই যে পৰিষ্কাৰ কৰি ৰাখিব লাগ সেইটো নহয় দিয়াচোন। আজিকালিতো দেখা পাইছাই যে, নতুনকৈ উৰণ সেতু এখন মানে মুকলি কৰিব পাইহে তাৰ পাছ দিনাই দেখোন মানে, একেবাৰে পিকাই ৰঙীন কৰি পেলাই।
একেবাৰে সঁচা, একেবাৰে সঁচা কথা দেই মানে যিহেতু যেনে কে সকলোবোৰ বস্তু আমাৰ জীৱনৰ এটা এটা গুৰুত্বপূৰ্ণ অংশ হয়। তেনেদৰে পৰিষ্কাৰ পৰিচ্ছন্ন আমাৰ জীৱনৰ এটা মানে অত্য অত্যন্ত গুৰুত্বপূৰ্ণ অংশ হৈ দিয়াচোন। কেৱল আমাৰ স্বাস্থ্য ৰক্ষাই নকৰে, ই কেৱল আমাৰ তাৰ লগত সুস্থ বা আৰু এ শৃংখলাবদ্ধ জীৱনতো গৰি গঢ়ি তোলাত বহুতে খিনি সহায় কৰি দিয়াচোন, আৰু যদি আমি পৰিষ্কাৰ, পৰিছন্নতা ব জাই নাৰাখোঁ, তেনেহলে আমাৰ স্বাস্থ্য সবো মানে প্ৰভাৱ পৰিব পৰি পৰিবই। তাৰ লগতে আমাৰ মানে মানসিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব। পৰিব। যাৰ ফলত আমাৰ আমি বিভিন্ন ৰোগত মানে, ভুগি থাকিব লগীয়া হ'ব গোটেই জীৱনটো। যদি আমি পৰিষ্কাৰ পৰি্ছন্নতা বজাই নাৰাখো বা নিয়মিত ভাৱে গা নোধো, বা দাঁত নামাজো, নখ নাকাটো, বা চুলি পৰিষ্কাৰ কৰি নাৰাখো তেত তিয়া সেই এই কাম বোৰে আমি যিবিলাক আমি নিয়মিত ভাৱে কৰো। সেইবোৰ যদি আমি কৰা বন্ধ ন্ধ কৰি দিওঁ তেতিয়া আমাৰ যিটো শৰীৰ শৰীৰ আছে সেই শৰীৰটো মানে বিভিন্ন ৰোগত অ, ভুগিব। যাৰ ফলত আমাৰ কষ্ট হ'ব দিয়াচোন, নহয়নে বাৰু?
একেবাৰে ঠিক কথা কৈছা। এতিয়া মানে কি হৈছে, আমাৰ আৰু ঘৰৰ পৰা যেতিয়া মানে আমি ওলাই যাওঁ, অ টাউনলৈ ওলাই যাওঁতে মানে ৰাস্তাৰ কাষতে মানে ইমান মানে এ জাৱৰ - জোথৰ পেলাই থৈ দিয়ে তাতে, মানে এক ইমান দুৰ্গন্ধময় পৰিৱেশ সৃষ্টি হয় তাতে মানে তুমি সেইফালেদি গ'লে মুখ- নাকে -মুখে মানে সোপা দি তুমি মানে পাৰ হব লাগিব, সেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গতিকে মই ভাবো, এইবোৰ অকমান মানে চোৱা চিতা কৰিব লাগে চৰকাৰ প্ৰশাসনে ইমান মানে দুৰ্গন্ধময় লেতেৰা পৰিৱেশ, তাতে ধৰা আহ-
অ শুনা পাইছানে? তুমি তোমাৰ কথাখিনি মই শুনা আছ নে তুমি?
বিভিন্ন
তোমাৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে নেকি বাৰু?
অ, এই মোৰ ঘপককে ফোন এটা আহিছিলে, মই দু নট দিষ্ট্ৰাব কৰিছিলো কিয় বা আহিলে? তাৰপিছত, চাম মই। কোৱা তুমি কৈ যোৱা
হ'ব বাৰু। এই চৰকাৰে মানে তাৰে ওপৰত কিবা ব্যৱস্থা স্থা ল'ব লাগে। ঠিকে কৈছা। মইও আজি অলপ ফুৰিবলৈ ওলাই গৈছিলো, তেতিয়া ওলাই যাওঁতে দেখা পালো যে যে আমাৰ ওচৰৰে এ তাতে মানে একেবাৰে জাৱৰ দোম দম - দম লগাই থৈ দিছে। অকল সেইটো মানে অকল একেবাৰে মানে ৰাজহুৱা এ হেৰি, যেন জাবৰ জোথৰ পেলোৱা ঠাই সেনেকুৱা টাইপ কৰি থৈ দিছে পোৰা জাৱৰ - জোথৰ পেলাই ভৰ্তি কৰি থৈছে, তাতে কাউৰীয়ে পৰি আহি পিনে হেৰি কৰি আছে যে গৰুয়ে হওক, ছাগলীয়ে হওক, আৰু বিভিন্ন ধৰণৰ মানে হেৰি আৰু ইমান লেতেৰা গোন্ধ মানে তুমি ঠিকেই কৈছা যে ওচৰলে পাৰ হলে মানে একবাৰে নাকত কাপোৰখন দি পিনেহে পাৰ হ'ব লগা হয় যিটোহে গোন্ধ ওলাই আৰু সেইবোৰ মানে এ চাফ - চাফাই বা পৰিষ্কাৰ কৰিবলৈ কোনো নাহেও আগবাঢ়ি পিনে বা চৰকাৰেও হাতত তেনেকুৱা কোনো অ একো অ মানে দৰকাৰী ব্যৱস্থাপনা লোৱা নাই হয় দৰকাৰী পদক্ষেপ লোৱা নাই হাতত যে আগবাঢ়ি আহি পিনে সেইখিনি কৰিব বা তেওঁলোকে মানে এ অকল উম যিখিনি চহৰৰ মাজ-মজিয়া আছে স মাজ-মজিয়া খিনিয়ে চাফ - চাফ -চফাই কৰি ৰাখি বাকী তাৰে ভিতৰৰ যিবিলাক অলপ গাও আছে বা ইফালৰ নে, ঠাইবোৰ সেই ঠাইবোৰ মানে তেওঁলোকে চাবলৈ নাহে তাত পৰিচ্ছন্নতা আহ বজাই ৰাখিছে নে নাই বা পৰিষ কাৰ হৈ আছে নে নে ঠাইবোৰ সেইবোৰৰ প্ৰতি কিন্তু মনকাণ নাই সেইটো কথা মইয়ো লক্ষ্যা -লক্ষ্য নকৰা নহয় কিন্তু দেই।
উম, তাকেইটো আৰু এতিয়া মানে কি হৈছে মানুহৰ ঘৰৰ যিসমূহ মানে জাৱৰ - জোথৰ মই আমাৰ অঞ্চলটোতে পাইছোঁ, জাৱৰ- জোথৰসমূহ কি কৰে মানেপ্লাষ্টি পলিথিন পলিথিননেদি মেৰিয়াই বান্ধি ৰাখি কোনোবা এটা সময় বা ৰাতি কোনো মানে মানুহ নথকাৰ সুযোগত ৰাজপথত বা কোণাত পেলাই থৈ আহে। চোৱাচোন কেনেকুৱা ধৰণৰ মানসিক মতা এতিয়াতো মই আমাৰ এই কুৱা নহয় যে আমাৰ এই অঞ্চলটোত মানে জি এম চিৰ গাড়ী প্ৰায় আহে জাৱৰ-জোথৰ লৈ যোৱা। গতিকে সেই গাড়ী অহা
শুনা পাইছানে?
অ, স্থলত এ তেওঁলোকে মানে কি মানসিকতাৰে ৰাত ৰাস্তােত এইবোৰ বোৰ মানে এ - এ
নেটৱৰ্ক প্ৰব্লেম হয়, তোমাৰ কথাখিনি ভালকে আহা নাই।
অ', অ', ৰ'বা মই অকণমান জেগাটো সলাই লৈছো তাৰপাছত কৈ আছো ৰ'বা তোমাক এইবাৰ এইবাৰ শুনিছানে?
হয়-হয় শুনা পাইছো।
মই কৈ আছিলোঁ যে কি এতিয়া আমাৰ মানুহৰ ঘৰে-ঘৰে যিবোৰ মানে জাবৰ জোঁথৰ আছে সেই জাবৰ জোঁথৰসমূহ মানে কি কৰে আহ, তেওঁলোকে পলিথিনে এনেকৈ মেৰিয়ে মানে ৰাজপথত বা কোনো নথকাৰ সুযোগত ৰাজপথত পেলাই থৈ আহে বা কোণাত পেলাই থৈ আহিলে কি হয় সেইবোৰ মানে অ, কুকুৰ মেকুৰীয়ে আকৌ সেইবিলাক টানি নি মানে ৰাস্তাত যধে-মধে, য'তে-ত'তে সিঁচৰতি কৰে। এ সেয়া কেনেকুৱা মানে কদৰ্য্যময় পৰিৱেশৰ সৃষ্টি হয় মই তোমাক মানে বুজাব নোৱাৰোঁ। এনেকুৱা মানে সমস্যাত ভুগি আছোঁ।
একেবাৰে সচা কথা দেই মানে এইটো সমস্যা বৰ্তমান বহুখিনিয়ে মানে তোমাৰ দিগদাৰি দিছে দিয়াচোন ৰাজহুৱা মানুহখিনিক হওঁক তেওঁলোক কে মানে যিহেতু তেওঁলোকে নিজে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাটো নাভাবে। আৰু তেওঁলোকে পিছত গৈ পিনে ক'ব যে এইবোৰ লেতেৰা হৈ আছে এই ঠাইতো লেতেৰা হৈ আছ চৰকাৰে একো পদক্ষেপ নলয়। যদি আমাৰ ৰাজহুৱা মানুহ খিনিয়ে লেতেৰা কৰে তেনেহ'লে চৰকাৰে কি পদক্ষেপ লব? এইটো অকল চৰকাৰৰটো দায়িত্ব নহয় ন যে মানে তেওঁলোকে চাফ -চাফাই কৰি হয় হয় এইটো আমাৰ সকলোৰে দায়িত্ব আমি যদি নেপে নেপেলালোহেতেঁন তেনেহ'লেতো অ মানে সেই লেতেৰা নহ'লে হয় সেই ঠাইডোখৰ আৰু যিহেতু চৰকাৰে মানে এটা পদ ক্ষেপ লৈ পিনে অ দৈনন্দিন উ মানে দৈনন্দিন ভাৱে এখন গাড়ী জি এম চিৰ পৰা অহা ব্যৱস্থা কৰি দিছে য'ত আমি নিয়মিত ভাৱে জাবৰ জোথৰবোৰ পেলাব পাৰোঁ কিন্তু সেইটো যদি নকৰি তেওঁলোকে যধে মধে যিকোনো ঠাই এডোখৰ বাছি লৈ তাতে যদি যধে মধে জাবৰ যো যোথৰ পেলাই তেনেহ'লে সেইটোটো মানে চৰকাৰেটো তাত একো কৰিব নোৱাৰে সেইটো আমাৰ হয় আমাৰ ৰাজ হুৱা মানুহৰে মানে দায়িত্ব তেওঁলোকে নিজে বুজি পাব লাগিব যে এইটো বস্তুটো মানে বা নিজৰ পৰিৱেশটো পৰিস্কাৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব হয় এজন মানুহে যদি পৰিষ্কাৰ কৰি নাৰাখে মানে তেওঁলোকে অকল নিজৰ ঘৰটো পৰিষ্কাৰ কৰি ৰাখিলে নহয়- নহয়। মানুহ এজন গ'লে তেওঁলোকৰ অকল ঘৰৰ ভিতৰখন নাচাই ঘৰৰ বাহিৰত তেওঁলোকে কেনেকে ৰাখিছে বা ঘৰৰ বাহিৰটো কিমান পৰিষ্কাৰ পৰি্ছন্ন তা কৰি ৰাখিছে সেই বস্তুটো তেওঁলোকে লক্ষ্য কৰে যদি তেওঁ লোকে অকল মানে ঘৰৰ ভিতৰ খনে চাফ চাফাই কৰি ৰাখে তেনেহ'লে সেইটোটো মানে তেওঁলোকৰ
সেইটো কাম নাই সেইটো মানে ম তেওঁলোকৰ মানসিকতাটো মানে একেবাৰে মানে তল খাপৰ যিসকলে ভাবে যে এ মই নিজৰ মোৰ ঘৰখন চাফ চিকুণ হৈ থাকিলে হ'ল মোৰ ৰাচ নিজৰ সোমাই অহা ৰাচ চাফ চিকুণ হৈ থাকিলে বাকী মানে ৰাজহুৱা ৰাস্তা যি হয় হওঁক ৰাজহুৱা ৰাস্তা গতিকে মই- মই মোৰ জাবৰ যোথৰ খিনি মই পেলাই দিও সেনেকুৱা মানে একেবাৰে নিকৃষ্ট মানসিকতাৰ স সেই সকল লোকক লোক বুলি ক'ম মই আৰু মানে এনেকুৱা হৈছে হয়, আমাৰ এই অঞ্চলটোত এনেকুৱা নহয় যে গুৱাহাটী পৌৰ নিগমৰ গাড়ী নাহে গাড়ী সদায় আহে। নিয়মিতভাৱে কিন্তু তেওঁলোকে মানে তথাপিও সেই সেইখিনি কষ্ট কৰিব নোৱাৰে যে নিজৰ ঘৰৰ জাবৰ জোথৰ খিনি একলগ কৰি থৈ গাড়ী আহিলে গাড়ীত বাদ দিম। সেইখিনি তেওঁলোকে নকৰি মানে যেতিয়াই তেতিয়াই যধে মধে য'তে ত'তে পেলাই থৈ দিয়ে। গতিকে সেইবিলাক মানে কৰিব নাপায়।
যাৰ ফলত আমাৰ মানে এই যধে মধে মানে আৱৰ্জনাবোৰ পেলোৱাৰ ফলত মানে আমাৰ এ পৰিবেশো প্ৰদূষিত হয় বা নলা নৰ্দমাও বন্ধ হৈ যায় দিয়াচোন আৰু তেওঁলোকেতো ঠাইত পেলাই পেলাই নলন নলা নৰ্দমাতো পেলাই দিয়ে যাৰ ফলত আমাৰ নলা নৰ্দমাৰ পানীবোৰ জাম হৈ পিনে দুৰ্গন্ধ ওলাই একেবাৰে পুৰা আৰু জলাবদ্ধতাৰ সৃষ্টি হৈ যায়।
আও বানপানী পৰ্যন্ত যে এতিয়া বানপানীৰ সমস্যাবোৰ হৈ যে সেইটোৱে মেইন কাৰণ।
হয়- হয় একেবাৰে সঁচা কথা আৰু বানপানী হোৱাৰ লগে- লগে নলাৰ পানীবোৰ ভৰ্তি হৈ পিনে এই ৰাজহুৱা সে মানে তোমাৰ পথবোৰত আহে। যাৰ ফলত মানে ইমান লেতেৰা পানী সৃষ্টি হয় বা ইমান লেতেৰা গুণ ন্ধ ওলাই সেই তে সেই আমি- আমি মানুহবোৰেইতো সেই পথেৰে যাব লাগিব সেই পানী এৰে পানীৰে খোজ হৈ খোজকাঢ়ি যাব লাগিব কিন্তু যদি সেই লে তেৰা পানী বোৰ এনেকে আমি খুচৰি যাব লাগে তেতিয়া এই যোন মানুহে সেইবোৰ কাম কৰে তেওঁলোক ৰোটো মানে কষ্ট হ'ব তেওঁলোকে এনে কোৱা নহয় যে বানপানী সময়ত তেওঁলোকে আ মানে ধৰা এসপ্তাহ ধৰি যদি বানপানী নুগুছে তেনেহ'লে তেওঁলোকৰ কাম- কাম কামে কাজে নোযোৱাকে নাথাকে তেওঁলোকোতো যাবই লাগিব বা তে যাব লাগিলে তে তেওঁলোকে সেই পথটো ব্যৱহাৰ কৰি পিনেতো যাব লাগিব। তেতিয়া তেওঁলোকে মানে সেইবোৰ কথা মানে ভাবি নাচায় আম ভৱিষ্যতৰ কথা তেওঁলোকে কে কেৱল নিজৰ যিটো হেৰি আৰু অ', কি বুলি ক ব্যক্তিত্ব সেই ব্যক্তিত্বটো অম এ কি ক'ম আৰু প্ৰভ এনেদৰে প্ৰকাশ কৰি পেলাই। কি তাৰে মানে যদি তেওঁলোকে নাভাবে আৰু কি বুলি ক'ম। তাৰ একো উপায়তো নাই সকলো কথা চৰকাৰেতো তেওঁলোকক আঙু মানে আঙুলিত ধৰিপিনে শিকাই থাকিব নোৱাৰে যে এইটো কৰি কৰিব নালাগে সেইটো কৰিব নালাগে চৰকাৰে বহু খিনি কৰি দিছে কিন টো আমিও আমাৰো দায়িত্ব আমি নিজে পালন কৰাটো।
উম ঠিকেই এতিয়া আমি আমাৰ যিসকল লোকে এনে এই ধৰণৰ মানে কাম কৰে তেওঁলোকৰ মানসিকতাটো মানে অতি শীঘ্ৰে সলনি কৰিব লাগ গে সেনেকুৱা কৰি থাকিলে মানে তেওঁ এটা সময়ত তেওঁলোকৰো সমস্যা হ'ব এনেকুৱা
হয় তেওঁলোকৰ বাবে আমাৰো সমস্যা হ' ব, হয়- হয় নিশ্চয় একেবাৰে সঁচা কথা আৰু চৰকাৰে যিহেটো স্বচ্ছ ভাৰত অভিযানৰ যিটো কাৰ্যসূচী লৈছে সেই কাৰ্যসূচীটোৰ ক্ষেত্ৰত বহুখিনিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতা মানে এ কি বুলি কয় ভূমিকা পালন কৰা দেখা পোৱা যায় বা সমাজক চৰকাৰে সচেতন কৰিব বাবে বহুখিনি আচনি লৈছে কিন্তু সেই আচনিখিনি বা কৰা কাৰ্যসূচীখিনি যদি আমাৰ সাধাৰণ জনতাই দেখা নাপায় বা বুজি নাপায় তেনেহ'লে তাৰ পতিটো মানে চৰকাৰে একো কৰিব নোৱাৰে
হয় - হয় ঠিকেই- ঠিকেই।
হয় বাৰু আজি এই বিষয়টোৰ ওপৰত তোমালোকত কথা পাতি বহুতে ভাল লাগিল। আহ, বিষয়টো ইমান মানে দীঘলে হয় বা ইমান বিস্তৃত ভাৱ বিস্তৃত হয় যাৰ বাবে সময়ৰ নাটনি হৈ কৰিছে ঠিক আছে বাৰু আকৌ এদিন বেলেগ এদিন কথা পাতিম। হয় আজিলৈ ধন্যবাদ হয়।